কি কৰিছাঁ
এ কি কৰিবা যিটোহে হেৰি এইটো কি বুলি কয় উ বতৰ কৰিছে বোলো কাপোৰ কেইটা পতককে সামৰি পেলাই ভিতৰত থওঁ অকমান মানে ডাৱৰীয়া কৰাৰ নিচিনাই কৰিছে এতিয়া
অঁ আমাৰ ইয়াত বাৰু ৰ'দেই
অঁ অঁ
কিন্তু আকৌ বতৰ ধৰিবও নোৱাৰি ন হয়
ধৰিব মোৰ আ ছো দিয়া
ইমান গৰম ভাওনা চাবলৈ যোৱা নাই
ভাওনা তাকে বুজিছা যাম যাম বুলি এইবাৰ যাব নোৱাৰিলো ন এইবাৰ যাম এইকদিনতে আছে নহয় ক উম সেইটো কাৰণে তুমি কিবা লৈছা নেকি
মই লৈছো বাৰু সৰু সুৰা এটা পাৰ এয়া আখৰা কৰি আছো
অ হেৰি লোকে এইবাৰ পোচাক পিন্ধি ভাল লাগিব গৰমত
গৰমত পোচাক পিন্ধা আকৌ মেক আপ কৰা
অ ধুনীয়া লাগিব ন
উম অসুৰ কেইটাৰ বেছি ভাল হ'ব
অ অ সুৰে বাৰু কেনেকে পিন্ধিব এইটো বাৰু
জানো গোটেই বুকুতেই দেখোন দুখন দুখন পিন্ধিব লাগে পিঠিৰ পিঠিয়া আছে সেই আকৌ দালিয়ে গোফে মুকুতে
এইবাৰ আমাৰ ভাইটিও এই অসুৰ লৈছিলে নহয় অপুলত মানে তাৰ যোনটো মুকুত সেই মুকুতটোৱে চোন দু দুই ফুট মান
অ মানে বেছি
ইমান উখ বহুত ডাঙৰ মু সি নিজে আনিছে যে মানে চব পতছে মানে একদম সেইখিনি অ দাম দামী মানে সেই পোচাকযোৰ আনিছেগে গৈ পেলাই মানে একদম দামীও আৰু যাতে ভালো দেখে মানে তেনেকুৱা মানে অকনমান মানে ভাল লগা মানে আজিকালি অপুৰৰ ড্ৰেছবোৰ আগৰ নিচিনা নহয় নহয় কিবা পিন্ধি দিয়ে লগাই দিয়ে আজিকালি তহত একেবাৰে ড্ৰেছেই পাই যায় নোমে চুমে অ ন দামো বহুত লয় নহয়। মই মানে তাক কৈছো দেই তই ইমান দামী নিকি নিবি তই ইমান দামী নানিবি মানে ভালে বহুত পইচা যায় নয় এদিনৰ কাৰণে কিয়নো ইমান দৰকাৰ
আকৌ তাৰ নিজৰ চখটো আছে
অ চখ টো আছে আচলতে বাৰু এই উ মানে পোচাক যোৰৰ লগতে মেকআপটো সেইটো সেইটোও সোমাই পৰিছে বাৰু আৰু অ যোনজনে মানে আ যাৰ পৰা আনিছে তেওঁৱে মেকাপটো কৰি দিয়ে কিন্তু সাংঘাত টিক লাগিছে অ আৰু সেইটো সেইযোৰ কাপোৰ যদি এই গৰমত পিন্ধিবলে হয়। এইটো আৰু পেচাৰ আহ চেজা শেষে। এইটো মানে ইমান মানে ভয়ানক ধেমালি নেকি এইটো ফেন কি এতিয়াতো বাহিৰততো এ চি লগাব নোৱাৰে সেইটো এই কুলাৰ লগাই থলেও লাভ নাইকিয়া হব।
বতাহ নোসুমাবই যে গাৰ ভিতৰত।
তই নহয় আৰু নোম। সোপা কিমান ওলমি থাকে। আৰু আৰু মণি মুকুটাই আৰু একে মুকুতাবোৰত যে একেবাৰে এনেকুৱা হেৰি খোলা থাকা নিচিনা কিবা কিবি সেইবোৰো থাকে। হয় নাই হাতত ভৰিত জুনুকা।
জুলুকা আকৌ একে বাজোৱে চাজোৱে ক' এতিয়াতো সেয়া নহ'ব।
এতিয়া নোম থ কা একদম উম কিমান হে বিউ পোছাক
আকৌ ডিঙিয়ে কা মানে মূৰৰ মুকুত। চুলি সোপা লগোৱা তাৰ ওপৰতে একে মেকআপ বা
উম বহুত বহুত আছে ইমান সহজ নহয় এইখিনি থকা এতিয়া তুমি এতিয়া কি লৈছা তুমি ন ক'লা যে
অহ মই সীতা মই মানে এয়া মেকআপৰ কথা কথা কবলে পাহৰিয়ে গ'লো কথাটো
ভাল হৈছে তোমাৰ বাৰু কণবাসত থাকোতে যাব যেতিয়া এ তুমি এই সাধাৰণ শাৰী এখন পিন্ধিলেই হ'ব আৰু।
শাৰীখন আৰু চুলিডাল ইমান কষ্ট নহয় কিন্তু এয়া ৰাব বন চাবন বা ৰা বনৰ যোনটো অসুৰৰ পৰিয়ালটো সিহঁতৰ আৰু গোটেই ড্ৰেছে মুকুটে মেক আপে
অহ, হ'ব, হ'ব, হ'ব। সীতা ভালেই লৈছে অহ, সেইটো কাৰণে তুমি মোক ফোন কৰিছ যে মাতিবলে ন' চাবলে এই চাম, চাম, চাম, চাম, কিয় নাযাম। খালি আৰু অকন ফেনৰ ব্যৱস্থাটো ভালকে কৰিলে হ'ল আ দেই এই গোপিয় গাঁৱত অ', মানুহ বুলি আৰু
আকৌ নামঘৰত হেৰিও থাকিব নহয় ফেন হেনা
এ আছেই হ'লেও মানে ধৰা অ', মানে মানুহৰ ঢেৰ মানুহ গোট খাই যায় নাই তেতিয়া গোট খাই গ'লেও বহুত গৰম হৈ যায় আ, বেছি ছি আৰু তাতে তুমি ধৰা বাহিৰতটো অকন অকন হ'লেও মানে ভাৰ বেৰি দিব ধৰা হয়নে টিং চিং দি পেলাই সেয়া গৰমো আছে।
আৰু মুকলিকে যিমান থাকিলেও মানে মানুহৰ যোনটো গাৰ গৰম
অ কাৰণ মানুহে মানুহটোতো বহুত থাকিব ন এটা দুটাতোতো নহয় ন বহিয়ে থাকিব অ উ মোৰ যে জানানে ইমান গৰম মই থাকি বহুত বেয়া পাওঁ জানানে কিন্তু ত এতিয়া পাই নাই আৰু এতিয়া তুমি লৈছা যেতিয়া যাম আৰু যাম যাম নিশ্চয় যাম অ অলপ সমম আৰু চাইও ভাল লাগে ন গম পাইছা নাই চাইও ভাল লাগে তুমি হেৰি এইটো কি বুলি কয় অ শুনিছানে নাই নাজানো এই কালিয় দমন ভাওনা হয় কোচ গাঁৱত অ মানে হেৰি এনেকুৱা আমাৰ সেই সেইটো চাইডে আৰু কালিদামমান ভাওনা হয় মানে উ জেগা খিনি বহুত মানে সেইখিনি জেগা মানে বহুত নাম থকা জেগা আৰু তাত ধুনীয়া প্ৰত্যক বছৰে হয় অ অ প্ৰত্যেক বছৰে হয় তুমি জানানে মানুহখিনিয়ে এমাহলে এমাহৰ পৰা মানে ভাদ মাহ সোমোৱাৰ পৰা একো ন মানে বেলেগ বস্তু একো নাখায় মাছ মাংস মানে নিৰামিষত চলে মানে অ আৰু ভাওনা ভাগ যেতিয়া হয় নহয়। কৃষ্ণ আগদিনাখন মানে উ হেৰি হয় উম চাকি জ্বলাই
অ
পাছদিনাখন ভাওনা যেতিয়া হয় ৰাতিও মানে আগদিনাখন মানে চাকি একদম ধুনীয়াকে বহুত বহুত দূৰ দূৰণিৰ পৰা আহে মানে মানুহ অ ঘৰটোৰ কালিয়াত ত মানে হয় ভাওনা অ অ কিন্তু সেই কালীয়া দমন ভাওনাত যেতিয়া মানে কালি নাগ ওলাব আৰু কৃষ্ণই ধৰা ওপৰত উঠিলে নাগৰ ওপৰত সাপ প ওপৰত তোমাৰ মানে, আমি কব লাগে নালাগে সেয়াতোতো অৰিজিনেলত মানুহ সেয়াই ভাৱে দি আছে ধৰা হয় নাই? অ। কিন্তু তোমাৰ নিজ নিজৰ গা নোম শিয়ঁৰি যাব। ব মানে।
মানে
অ, অ, তুমি কি চাই আছা তুমি ধৰিব ব নোৱাৰিবা মানে ইমান ধুনীয়া এটা দৃশ্য।
সেইকাৰণে মানুহো যায়ো চাবলৈ।
বহুত যায় চাবলৈ মানুহ আৰু বহুত ধুনীয়া এটা দৃশ্য মানে মই তোমাক ক'লো। আৰু যিটো মানে তুমি ভাবিব নোৱাৰা মানে সহজে মানে। আৰু মানে কি জানা, সেই বস্তুটো তুমি চালেহে অনুভৱ কৰিব পাৰিবা। যেতিয়া সাপডাল আহিব কিবা আৰু তাত জান নাই তাত যে মানুহ বাহিৰৰ পৰা চাবলৈ আহে। আহি পেলাই ডাইৰেক্ট তাত সোমাই দিয়ে। মানে মানুহৰ ঘৰে ঘৰে গাড়ী থ'বলৈ বা কিবা। থবলৈ। সেয়া মানুহে ভাত পানী খায়োও, খুৱাইও পঠিয়াই সকলোৱে। মানে তাত সবৰ নিচিনা হয়। অ উৎসৱৰ নিচিনা এনেকে আহি বহিলে ন বোলে। ইয়াতে আপোনালোকৰ ঘৰতে সোমালো চা এনেকে বহিছো। অ, বহক, বহক, বহক। হ'ব দিয়ক। আমি ভাত খাজৰ ব্যৱস্থা কৰিছো আপোনাক খাই যাব। চাহপানৰ ব্যৱস্থা কৰিছো খাই যাব। তেনেকুৱা মানে।
বেয়া পাবলৈক য়া নাই আৰু বা যে নিদিম নকৰিম নথম সেইবোৰ নাই।
মানু্হ আহিছে সকলোখিনি আলহী অতিথি।
অ তেনেকে আলহী অতিথি সৎকাৰটো থাকিলে ভাল আৰু।
অকল নামঘৰলৈ আহিছে কাৰণে নামঘৰত সৎকাৰ নহয় গাঁওৰ প্ৰত্যেক ঘৰ মানুহেই সেইটো সৎকাৰ কৰে মানে ওচৰৰে পাজৰে থকা। বহুত মানে বহুত নাম থকা জানা নাই? নাম থকা।
মই এবাৰ বাতৰিত পাইছিলো হ'বলা? অ বাতৰিতে পাইছিলো যোৱা বছৰ ভাওনাত।
এই হেৰি এটোলোকৰ সাপ এডাল এনেকে ঘুৰিও ফুৰে।
কাকো একো অপকাৰ নক
নকৰে নকৰে তি খাব ল
সেইটো আৰু ভগৱানৰে লীলাৰ নিচিনা
সোমাই কিন্তু মানে যায় যায় তাই ঘৰলে
সাবডাল
অ মানে সুৰ ভিতৰত নোসোমাই মানুহে দেখে কিন্তু একো নকৰে কিন্তু কি সাপডাল আচলতে কত থাকে জানা তাত মানে এই যোনভাগ নাগৰ উ মানে হেৰি আছে যে সাপডাল যোনডাল ওলাই যাই মানে বনাই থোৱাছে সেই সাপ ভাগ মানে কি কৰে এটা চাইডত সেই নামঘৰ ভাগৰ ৰুম এটা কিনা মানে মানুহে দেখি থাকে বাৰু তেনেকে মানে তাত এনেকে বহাই থৈ দিয়ে মানে ধুনীয়াকে
উম
খাপডাল তাত থাকে কি গৈ
সেই সাপডালৰ লগতে থাক, হেইগে আৰু।
মানুহে দেখিছে সাপডাল তাত থাকা মানে, -
থাকেই চাগে মানুহে দেখিছে যেতিয়া।
অ ', থাকে কাৰণ চোৱা সেইখন কিমান বছৰ হৈ গল মানে। সেই ভাওনা- ভাগ পাতি আহা। বহুত বছৰ হৈ গ'ল গতিকে তাতটোতো কিবা এটা মহত,
মহত্ব আছে আৰু নাপালে বা নাথাকিলে মানুহ ইমান দূৰ- দূৰৰ পৰা,
কিয় যাব আৰু মানে সেইটোতো, সেইটোৱেই, আৰু প্ৰত্যেক ঘৰ মানুহে তেতাত তেওঁলোকে আনকি বিশ্বাস কৰে এনে ল'ৰাবিলাকে বাহিৰত কিবা বুলি কলে যি, টি বেয়া বস্তু বা, কিবা খাই কেতিয়াবা ন', তাত মানে, হোয়ে নাখায় কোনো এটা ডেকা লৰাই একো নাখায়। সেই কেইদিনত। বয়ো কৰে আৰু একো, কোনো কাৰণতে নাখায় মানে ডেকা- লৰা বুলিও নহয় ঘৰৰ মানুহেও মাছ- মাংস একদম সেইকেইদিনমান মানে নিৰামিষ।
ভাদ- মাহত নাখায়েই আৰু মানে।
বেছিভাগ মানুহে সেই ভাদৰ মাহতো মানে তেনেকে থাকে আৰু ভাও দিলেতো, এইবোৰ এনেও নোখোৱাকে থাকেই মানুহে। নোখোৱাকে থাকে কিন্তু একদম কি মানে, তোমাৰ মানে একদম যেতিয়া কৃষ্ণ ওলালে নহয়, তোমাৰ গাৰ নোম একদম সিঞৰি যাব মানে একদম। গাত যেন কিবা এটাহে একদম চলিছে মানে গম পাইছে নে, কাৰেণ্ট লগোৱা নিচিনা। সেইটো মানে মই তোমাক ক'লে তুমি বিশ্বাস, কৰিবা মানে, মানে দেখিলেহে তুমি বেছি বিশ্বাস কৰিবা। অ ', তুমি এইবাৰ যাবা বুজিছা মানে মোৰ চি', মোৰ কিয়, মোৰ সখী, এগৰাকী ঘৰ তাতে মানে সখী গৰাকী সেইটো কাৰণে মানে মই তালৈ যাওঁৱেই প্ৰায়। মানুহে কয় এবাৰ গলে তিনিবাৰ যাব লাগে বুলি। কিন্তু, তুমি যাবলৈ চেষ্টা কৰিবা বহুত ভাল লাগে, আৰু বহুত মানুহৰ, ভিৰ হয়।
উম',
খালি গ'লে মোক ক'বা মই তেতিয়া সখীয়ৰ এড্ৰেছ, দি দিম তেতিয়া তাত সোমাব পাৰিবা। দিয়া ঠিক আছে মই তোমাৰ ভাওনা চাব যাম বুজিছা। ঠিক আছে।